অ' কোৱা?
কি কৰিছা?
আছোঁ এনেই। শুই পেলাই
খানা পিনা
খানা হৈ গ'ল। তুমি?
অ' হৈ গ'ল নেকি। মই খালোঁ।
অ' অ'! এতিয়া কি কৰিছা?
এতিয়া মানে, মই হেৰি কৰি আছোঁ । ই বহি আছোঁ এনেই।
অ' অ' অ'! বাকী ঘৰত, মা নাই। মা অলপ ওলাই গৈছে।
অ' হয় নেকি।
বাকী তোমালোকৰ ঘৰত ভালেই নে চবৰে!
আমাৰ ঘৰত, ভালেই দিয়া চবৰে!
অ' অ'।
তোমালোকৰ ঘৰত ভালনে?
ভালে বাৰু।
অ' ভালেই নেকি।
অ'!
অ' অ'! কলেজ চলেজ গৈ আছানে?
কলেজতো বাৰু যোৱা নাই বাৰু এইকেইদিন।
অ' জানে নেকি? বেমাৰ হৈ তেনেকে
নাই, বেমাৰ নহয়। গাটো বিষ!
অ'! অ'! মই মানে, তোমাক সুধিব আছিলে হা?
হেৰি এতিয়া, তুমি তোমাৰ মানে, ফিউচাৰত কি কৰিব মন আছে। কেৰিয়াৰ মানে, কি চুজ কৰিম বুলি ভাবিছা! কি কৰিম বুলি ভাবিছা?
কেৰি ম তোমাৰ এনেকে হেৰি বিজনেচ ভাবি থৈছো
অঁ বিজনেছ চাৰ্ভিছ নেকি চেম চেম
উম
এনে বিজনেছৰ বাহিৰে কিবা ভাবিছে নেকি
বিজনেছৰ বাহিৰে সৰু সুৰা এনেকুৱা জব
অ জবটো মেইন আৰু ফাৰ্ষ গ্ৰেজেচন কৰিব নে
বি কৰিবই লাগিব নকৰিলে ক'ত হ'ব ন
উম উম আজিকালি গ্ৰেজুৱেশ্যন কৰা মেইন
গেজচন লাগেই মানে নহলে নহয় নহয়
এনে বিজনেছ কি বিজনেচ কৰিম বুলি ভাবিছা
বিজনেচ তোমাৰ হেৰি এই হলচেল
হ'লচেল কৰিবা নেকি
উম
অ অ প্ৰফিট বাৰু পাবা হ'বয়ে চব বিজনেছতে ধেৰ আজিকালি টকা তাত বিজনেছতে ধেৰ
উম উম
উম
তুমি কি কৰিম বুলি ভাবিছা
মই সেয়া বিজনেছ আগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম তাৰপিছত ভাবি আছোলক কৰিম তাৰপিছত আকৌ বিজনেছ তিনিটা দুটা
তুমি লগ কৰিবা নেকি
ল কৰিম বুলি ভাবি আছো
অ অ ভালে হৈ হৈছে
উম
বাকী খবৰ পাতি থিকে আছে
ঘৰ অ চবেইহে তোমাৰ
আছে তোক থাকচলি
আহ অ কোৱা আৰু
কি কম আৰু
কথাই নোহোৱা হৈ যায় ন
নোহোৱাটো হৈ যায় বাৰু হয়
এনে তুমি অকল হলচলৰে বিজনেছ কৰিম বুলি ভাবিছানে নে বেলেগ কিবা আৰু
এলেঃ ত তেনেকুৱা মানে চাইড বিজনেচ কেইটামান থাকিব
অ
তোমাৰ যেনেকে তোমাৰ মাৰ্কেটিঙৰ ওপৰত মানে বিশেষকৈ অনলাইন ট্ৰেডিং তেনেকুৱা।
অঁ অঁ। এনেই আমি মানে মই এতিয়াতো এনেও বিজনেছ নকৰা ন, পিছত গ্ৰেজুৱেশ্যন কৰাৰ পিছতহে কৰিবা?
অঁ অঁ
ত মই ভাবি আছো, এতিয়াও আমি বি টা খুলি দিও নেকি পাৰ্টনাৰশ্বিপ কৰি পেলাই নেকি কোৱা?
পাৰি
পাৰিতো
পাৰি বাৰু
উম
কিন্তু
হা
কিন্তু কিহৰ ওপৰত হ'ব বস্তুটো?
সেইটোয়েতো মই তোমাক সুধি আছো মই মানে ভাবিহে আছো খুলিম বুলি কিহৰ পথ খুলিম সেইটো ভাবা নাই তুমি কোৱাচোন?
এতিয়াতো মানে তুমি এতিয়া বিজনেচ কৰিলো যে, মানে চচিয়েল মিডিয়াত তুমি মানে প'ষ্ট মানে তুমি কৰিবই লাগিব। নহ'লেতো নচলে আজিকালি ক'ব গ'লে।
পেজ এটা খুলিম আৰু।
এতিয়া মই মাজতে তোমাৰ বিজনেচ এটা দিছিলো, তোমাৰ এই মহাব্বাদ চৰবল বুলি।
অ
তাত মানে কি হ'ল মানে পাব্লিচিটি মানে ভালকে নহ'ল না। আৰু মোৰ যোন ৰো মানে পাব্লিচিটিটো মানে ভালকে নহ'ল।
অ অ
আৰু মোৰ যোনটো মানে লগৰটো আছিলে, সি মানে এজেগাত টিকি ভাল- থাকিব নোৱাৰে মানে।
অ অ
সেইটো মানে দিগদাৰ হৈ গ'ল।
মই পাৰিম দিয়া এজিগাত তিকি থাকিব ।
টিকি থাকিব পাৰিলে ভালে বাৰু তেতিয়া মানে বিজনেছ চলি যায় ন বস্তুতটো। টিকিব নোৱাৰিলে বিজনেছ কেতিয়াও নচ- লে
তেতিয়া মানে আৰু তোমাৰ হেৰিহে হ'ব আৰু যদি লচ চচ হয়, কিছুমানেটো ল'ৰা ছোৱালীয়ে ডিপ্ৰে চনত গুচি যায় গিভ আপ কৰি দিয়ে।
উম সেই লছৰ টাইমতো তুমি মানে বিজনেচ কৰি থাকিব লাগিব।
এ মানে, এতিয়া চোৱা। লছো হ'ব, প্ৰফিটো হ'ব, বিজনেছ হয় ন এইটো। লছ বেছি হ'ব। এ প্ৰফিট কম কিন্তু পিছত তোমাৰ প্ৰফিট ধেৰ হব, লছ কম। তেনেকুৱা হব আৰু
উম, উম।
কি বিজনেচ খুলিম, সেইটো ভাবি আছো মানে।
তুমি গ্ৰ'চাৰী টাইপৰ কিবা এটা কৰিব পাৰা আৰু।
পাৰো টো। নহ'লে আমি বেকেৰী-চেকৰী এখন খুলি ল'ব পাৰো নেকি, ন?
তোমালোক' তাত বা এতে কি আছে বা বিশেষ মানে বেছিকে।
অ, আচ্ছা। কেক-চেক বনাব পাৰি।
মানে তাত থকা যি মানে তাত নথকা বস্তু কি কি লাগে মানে তোমালোকৰ তাত?
আমাৰ অ, আমাৰ ইয়াত মানে বেছি বেছিকৈ ইয়াত মানে ধৰা এতিয়া নতুন নতুন ডিছ বিলাক ওলাইছে ন। সেইবোৰ ইয়াত পায়। সেইবোৰ ইয়াত নাপায়।
অ, অ।
সেইবোৰ খুলিব পাৰি কিন্তু এতিয়া ডাইৰেক্ট মানে সেইবোৰ মানে হেৰি হ'ব বুলি বিক্ৰী হব বুলি ইমান নাভাবো কাৰণ ইয়াৰ মানুহ বিলাকে মানে ইমান সেইবিলাক বস্তু নাখায় ন।
উম, উম।
ত' ইয়াত এতিয়া কেক-চেকো ওচৰত আমাৰ ইয়াত কেক-চেকৰো দোকান ওচৰত নাই ন, বহুত দূৰত আছে।
উম।
কেক-চেকৰ দোকান খুলিলে প্ৰফিটটো হ'ব যেন পাইছোঁ আমাৰ
অহ।
তেতিয়া বেক আ বেকৰী চিষ্টেমত কিবা এটা খুলিব পাৰা
সেইটোয়েতো পাৰো। কিন্তু অকলেনো ক'ত পাই মিটা পাৰ্টনাৰ এজনতো লাগিবই।
সেইটোতো বাৰু হয় বাৰু।
উ, তাকে তোমাক সোধো বুলি ভাবিলো পাৰ্টনাৰশ্বিপ কৰিবা নে নাই বুলি।
ইনভেষ্টটো ভালে মানে কৰিব লাগিব, প্ৰথম-প্ৰথম।
ইনভেষ্টটো পূৰা কৰিব লাগিব। খালী লছ-ছছ হ'লে ডিপ্ৰেশ্যন-চিপ্ৰেশ্যনত গুচি নাযাবা আৰু।
তো বিজনেছত আছেই। বিজনেচত তোমাৰ লছ নহ'লে একো কামেই নহ'ব।
বিজনেছ কৰিবলে মানে তোমাৰ হেৰি অ মানে
টো যে তুমি দুমাহ-তিনিমাহ মানতো। তুমি লছ খাবা এইটো গেৰাণ্টি কথা।
হলো গেৰাণ্টি হাণ্ড্ৰেড
তোমাক কি মানুহে এক বছৰলৈকে কেত এ লছ খায়।
উম লছটো হৈয়ে থাকিব, পিছত আৰু এতিয়া যদি আমি এইটো মানে চম্ভালিব পাৰো আ আমাৰ লছ হোৱা পিছতো পিছত মানে আমি প্ৰফিট ধেৰ পাম।
উম উম।
তেনেকুৱা আৰু, এতিয়া তুমি ঘৰত সুধি কৰি ক'বা মাহঁতৰ লগত কথা পাতি।
উম, উম, এৰাউণ্ড ফাইভ থাউজেড মানত গোটেইখিনি আহিব নেকি?
ফাইভ থাউজেণ্ড মানত আমাৰ
মানে কেকৰ যোনখিনি মানে সামগ্ৰী,
আহি টো যাব লাগে, কিন্তু এতিয়া বস্তুৰ দামটো অকন বাঢ়িছে ন ত ছেভেন এইট থাউজেণ্ড মান লাগিব চাগে।
বা তেন থাউজেন মান হলে মানে চাফিচিয়েণ্ট আৰু বস্তু খিনি আনিবলৈ কাৰণে ।
উম আমি মানে এতিয়া ধৰা দুটাই কৰিব লাগিব ইনভেষ্ট । আৰু ফাৰ্ষ্টতে আমি, কমকে ইনভেষ্ট কৰিম বুজিছা । যাতে আমাৰ লচ হলেও আমি মানে । বেছি হেৰি নকৰোঁ যাতে ।
নাই নাই এ ব নাই নাই এইবস্তু । বস্তুটো যে । খুলিম বুলি ভাবিছা য । এইটো মানে তুমি বস্তুটো মানে কি হয় তোমাৰ এতিয়া বস্তু খিনি আনি থব লাগিব না বস্তু মানে এতিয়া কাষ্টমাৰে বেলেগ বেলেগ মানে ফ্লেভাৰ ডিমাণ্ড কৰিলে ।
উম উম ।
তে ফ্লেভাৰ । ডিমাণ্ড কৰিলেতো বেলেগ বেলেগ বস্তুটো আনিবই লাগিব ন বস্তুটো । যিমানে আমাৰ লচ নহওক । কিয় ।
হা ।
যিমানে আমাৰ লছ নহওক কিয় মানে ফ্লেভাৰটো যদি ডিমাণ্ড কৰে ।
অ সেইটোতো আমি আনিবই লাগিব ।
এতিয়া এতিয়া যদি আমাৰ লগত যদি অ । অকল যদি মানে ষ্ট্ৰবেৰী ফ্লেভাটো থাকে কথাটো কৈছো দেই ।
উম উম ।
কিছুমান কাষ্টমাৰে সেই ষ্ট্ৰবেৰী ফ্লেভাৰটো খাব নিবিচাৰিবও পাৰে । কিছুমানে চ চকলেট ফ্লেভাৰটো বিচাৰিব পাৰে ।
কিছুমানে ভেনেলা ।
অ সেইবিলাকো বিচাৰিব পাৰে ।
তেনেকুৱা এনেই মানে কেক চেক যদি আমি বনাও তাৰ মানে দামটো কিমান হ'ব লাগে মানে তোমাৰ হিচাপত ।
মানে তোমাৰ কেনে কেনে কেনেকুৱা ছিষ্টেম মানে কেই কেজি ওজনৰ আ ষ্টাৰ্ট কৰিবা তুমি ।
আমি মানে টু ফিফটি গ্ৰামৰ পৰাই কৰিম বুলি ভাবিছো ।
টু ফিফটিটো আজিকালি মানে একেবাৰে ল' বাজেট যায় ন মানে তোমাৰ কি হয় আজিকালি কাষ্টমাৰে ল'ব নিবিচাৰে মানে ।
অ তেনেহ'লে হাফ কিলো পৰাই ষ্টাৰ্ট কৰিম নে কি কোৱা ।
কাষ্টমাৰ বিলাকে মানে হাফ কিলোৰ পৰা আৰু ষ্টাৰ্টিং কৰে আৰু ।
উম হাফ কিলো পৰাই কৰিম ।
উম ।
এনে হাফ হাফ কিলোৰ পৰা কৰিলে মানে কিমান মানে মানে হ'ব লাগে এটাৰ ।
এটাকে ক তোমাৰ কিমান তোমাৰ খুব বেছি ম তাত তাত তোমাৰ কিমানকে লৈ আছে বা এতিয়া?
ইয়াত আমাৰ অ সেইটোয়ে মানে আমি আমি ফাৰ্ম চাৰ্ম খুলিম ন ত আমি দছ বিছ টকাত কিবা এটা কমকে দিম আৰু তেতিয়া মানে আমাৰ বি ক্ৰিটো হ'ব।
নহয় নহয় নহয় এই বস্তু খিনি যে তুমি যে আনিবা যে
অ অ
এতিয়া তোমাৰ তাত যদি তোমাৰ সেইটো দহ হাজাৰ যদি ইনভেষ্ট হৈ যায় তাত কথাটো কৈছো দেই তেতিয়াতো তুমিতো এটা কেকত মিনিমাম আ ফাইফ ফিফটিকে বা ছিক্স হান্ড্ৰেত কে লবই লাগিব
সেইটোতো লব লাগিব।
নিজৰে লছ হৈ যাব না
উম মানে এইটো ভাবিছো চোৱা এতিয়া যদি হাফ কিলো কেক এটাৰ দাম ফাইফ হান্ড্ৰেদ বা ফাইফ ফিফ কে হয় তাৰপৰা মানে আমি টুৱেণ্টি ৰু পিছ এটা হলেও ধৰা এতিয়া এটা কেকৰ দাম উম ছিক্স হান্ড্ৰেত হ'ল আমি তাৰ হেৰি কৰি দিম আ ফাইফ হান্ড্ৰেত এইট টি ইমান এনেকা আৰু
উম
বুজিছা তেতিয়া মানে ধৰা কাষ্ট আৰু অফ- অফাৰ চফাৰো দি থাকিম আমি যদি আমাৰ প্ৰফিট হয় তেতিয়া
প্ৰফিট হোৱাৰ পিছত লাগিলে অফাৰ দিয়াটো কোনো কথা নাই। গম পাইছা কিন্তু প্ৰফিট নোহাক কে আগতে যদি তুমি যদি মানে দি দিয়া মানে অফাৰটোত
নাই অ প্ৰফিট নোহোৱাকে বাৰু নিদিও উ এনে কেক বনাবলৈ আমাক কি লাগিব আমি মানে হেৰি তুমি কি ভাবিছা ডিম দি পেলাই কেক বনাব নে ডিম নিদিয়াকে?
নাই এতিয়া তোমাৰ কথাটো শুনা কাষ্টমাৰে এয়া দুইটাই ডিমাণ্ড কৰে না
অ অ
কিছুমানে তোমাৰ ডিম নিদিয়াকে বিচাৰে কিছুমানে ডিম দিয়াকে বিচাৰে। এতিয়া আমি অ অকল ডিম দিয়া ফ্লেভাৰটো ৰাখিলেতো নহ'বনে না
অ অ আমি দুটাও ৰাখিম ন
টা ৰাখিলে আমাৰ লাভ হ'ব
উম উম দিয়া ঠিক আছে ন মই অকণ পিছত ফোন কৰি আছো তোমাক
অঁ ঠিক আছে ঠিক আছে
হয়